হেল্ল'।
অঁ কোৱা?
অ কি কৰি আছা?
এ এনে বাগৰি আছো তুমি?
না হোৱা নাই বিচনাত পৰি আছিলো মানে এতিয়া অলপ চলপ উঠিছি লোগে।
অঁ বাৰু।
অ কি মানে খবৰ কেনেকুৱা তোমাৰ?
এ মোৰ ঠিক ঠাক চলি আছে আৰু তেনেক তোমাৰ?
উম মইত চলি আছো ন মানে চব বেছি ভাল নহয়। বিয়া নাই মি বিয়াই চলি আছে মানে ভালৰ কত বিয়াই চলি আছে আজিকালি চব।
এ চলি আছে আৰু চলি আছে চলিব লগা বস্তু যে।
চলি আছে আৰু জীৱন বোৰ এনেকা আৰু।
উ জীয়াব লাগে জীয়াই আছো আৰু।
উম আৰু যি আছে খালি আৰু জীৱনত খালি ভাল। টো আৰু দিন ভৰা এক। দিন ভৰৰ একেই কাম খুব লৈ উঠো। সন্ধিয়া উঠো কামত যাওঁ। খাইলো বনোৱাৰ মন হলে নহ আহ পেলাই এনে ঘুমাইলো এ আৰু সেইটো চলি আছে আৰু।
একে বস্তুৱে ঘূৰি আছে।
উম। সটো মানেুৱ নতুন কিবা কাম নাথাকিলে মানে এনেককাা কিবা বেলেগ কাম বোৰ নকৰিলে। টাইমবোৰ মানে এ জল্দি জল্দি গুচি যায় আৰু মানে আজিকালি মানে তুমি ছোৱা, টাইম ব না থাকে ৰা হাততে ভাবিম অলপমান পাঁচ মিনট আৰম কৰিম পাঁচ মিনিট আৰম কৰাটো। দুই ঘণ্টা কেতিয়া গুচি গল গমে নাপোৱা যায়নেক।
অঁ হয় হয় এনেকে হয়।
ইমান জল্দি জল্দি আছে ন কি বেলেগ কাম কৰা নহয় ন মানে। মানে এটা কামটো দিনবোৰ মে পুৰা মাহা এটা কামটো ঘূৰি থাকিলে মানে গমেই নাপায় টাইমবোৰ। এ কি যে এ কি কেনে গল এতিয়া ছোৱা। এ এই বছৰ আধা বছৰ গুচি গ'ল গমেই পোৱা নাই কেতিয়া কেনেকে গুচি গ'ল আধা বছৰ।
এ অ সঁচাকে ঠিকেই কৈছা আধা বছৰ গুচি গল ন?
আধা বছৰ গুচি গ'ল এতি খাত মায়ে সোমাল এতিয়া।
বিশছাকে লগা নাই বে।
গমেই পোৱা নাই এতাই লাগিছিল এতিয়া এতাইো আহিছিল তোমাৰটো নতুন বছৰৰ কিবা পাৰ্টি ফোন কৰিছিল বুলি। ইমান জল্দি কেনে গুচি গ'ল গমেই পোৱা নাই, কি হ'ল, কি হোৱা নাই ধৰিব পৰা নাই আৰু।
অ'। এতিয়া এতিয়া দুৰ্গা পূজা অহাযে সময় হৈ গ'ল।
অ', দুৰ্গা পূজা অহা সমই হৈ গ'ল কি ঘূৰা নেকি তুমি দুৰ্গা পূজাত।
এ মই ইমান নুঘুৰো এবাৰ লাষ্ট টাইম মানে এবাৰ ঘূৰি চু লগৰ কিনা।
অ', ঘৰৰ মানে ইমান ঘূৰা মন, ঘূৰো মানুহ এনে। এ লগৰ বিলাক মাতিলে এনে ঘূৰি এনেৰ কাৰণে ফুৰিব যাওঁ খজকাঢ়িবিল চাওঁ আৰু এ মই ভাবো মানে। চব চেমেটো হয় মাৰ খালি অলপ জা কি কো এটো সজাও বিলাক বেলেক বেলেগ জাগাৰ বেলেগ থাকে আৰু খালি এইটো মানে চাজা বিলাক সৱ হৈ আৰু খালি ঘূৰি পেলাই। এইটো মানে চাহ ধা হুবলগে চহায় গুতেত বছৰ সম আৰু মানে ঘূৰিৱা মানে আবুলি লগা হৈ আছে এটো বস্তু নাজানো কি ভালকৈ, মই খালি চা-চা সজাৰ বিলাকে চাৱা যাৱা হুই মানে এটা জাগা জাললে হৈ গ'ল আছ সজাৰ বিলাকতো মোৰ বুকুতে আজিলে বহি পেলাই চাব পাৰে সেনেককা। লগৰ বিলাকৰ ফোন মানে তোমাৰ ত এনে ডালে ন ভডঅ' কোন ম চাই এনেকা মানে। এই ভাবিছো নাজানো কিন্তু বস্তু খালি এটা জাগা যে যাম নহ'লে মোবাইলত চাই ল'ম এনেকা কিবাত যাব পাৰোঁ হেজে দাণ্ডিয়া খেলা দাণ্ডিয়া দাণ্ডিয়া নাই। থাকে ক পেলাই তাতে যাবা পাৰ। অ', এবাৰ যাইছিলো মানে কি বছৰতো যাইছিল তদাণ্ডিয়া খেলিব যাওঁ আহ অলপ চলপ জানো মানে আগতে কোনো টাইমত খেলা আছিল আৰু ডান্স ক্লাছত। এজন ছোৱালী লগত কচল ভালকে খেলিছ যালগত। তাৰপিছত এইটো ছোৱালী লগত কথা পতা হোৱানাই। তটো মানে, অ', কোৱা।
এই নহয় মই কৈছো পূজাৰ টাইমত সেইটো জেলেবিয় খাই ভাল লাগে মোক কৈছো।
অ', উম এইটো মানে এইটো চব সম আৰু খালি দাণ্ডিয়া খেলিব যাব পাৰো মানে দাণ্ডিয়া খেলিম নহ'লে ঘূৰিব নাযাম আৰু। এ ঘূৰিলেও চুস্থ থাকে মানে অলপমান মানুহবোৰ ইমান ভিৰ থাকে।।
ইমান সঁচাকে বহুত ভিৰ।
পৰি বিষয় যাই। হা এইকাৰে মানে ঘৰত বহি পেলাই মবোলতো চাইলে ভাল আৰু মই ভাবি আছো তাৰমানে। এ কি ঘূৰিব যাম এনেকে ঘৰতে বহি পেলাই চাইলাম। দাণ্ডিয়া বিলাক অলপ খেলিব যাম আৰু দাণ্ডিয়াটো মানে অলপ খিলাত ভাল লাগে নমান।
অ'।
অ', অলপ লগৰ লগত খেলিব গ'ল নতুন নতুন লগৰ বনিব পাৰে। এতিয়ািবা যাম আৰু এনেক ভাবি আছছে।
অ', ভাল ল এনে মানে এ মিঠাই চিঠাই খাব ভাল লাগে বুজা তিমত এনে ইমান কাষ একো নালাগে।
এ ৰাস্তাত খুলে মানে এনেকে নতুন নতুন জগা চাব যাইে মানে লগৰ লগত যালে অলপ ভাল আৰু মানে এ লেকিন লগৰ লগত জায়ে আজিকালি কি মানে দুৰ্গা পুজা কি মানুহবোৰ বহুত থকা হয় না গাড়ীৰ পুনি মান কি হৈ যায় জমা হৈ যায় ৰাস্তাখনৰ গাড়ী ললে মানে কি হয গাডী জেলে তোমাৰ এটা জোগাৰ পৰা এটা জেগাত যওঁতে তোমাৰ দুই ঘণ্টা, তিনি ঘণ্টা লাগি যায় আৰু। তাচত কি স্কুটি লৈলেও মান স্কুটি অলমান জল্দি যোৱা হৈ যায় মানে দুই দুই চকা কিন্তু দুই চাকা ললে মানে কৰ ৰখাম কৰ নাৰাখিম পাৰ্কিঙৰ হৈ যায় না মানে য যতে ৰাখিব নোৱাৰে লক তোমাৰ পাৰ্কিঙৰ ফাইন দি দিব নহলে এনেকুৱা খোজকাঢ়িলেও মানে দূৰতত থাকে মানে পৰি বিষাই‌ যা বছত জালে তে তোমাৰ ৰাস্তাখনৰ প্ৰব্লেমবৌৰ ট্ৰাফিক মানুহ খন বুহুত থাকে ন ৰাস্ তাত চলা
আৰু তাৰপাছত ৰাস্তা ইমান ভিৰ হৈ যায় যে মানে খোজকাঢ়িবলো জেগা নহয়
অ ভিৰ হোৱা দেখাই নাপায় আৰু ৰাস্তাখন ভালকে ইমান ভিৰ হৈ যানা আজিকালি একোনাই টো মানে এটো এখানে গো অলপমান আস্তে আ স্তে ঘোৰাৰ মন বিলাক যায় থাকে আৰু আৰু সময় যে শ্বিলংত যে আমতে ঘূৰা আছিল ন তোমাৰ দুৰ্গা পূজাৰ টাইমত ততেতো অলমান ভিৰবোৰো কম থাকে অলপমান তাতে আৰু মানুহবোৰ কম আছে না ঘূৰা মানুহ কম থাকে ভিৰো কম থাকে সেকানে অলপ ভাল লাগে লা ঘূৰিব ইয়াতেতো মানে গুৱাহাটীত ইমানে মানে তোমাৰ নাইনটি নাইনটি পাৰ্চেট পপোশলিচন ত মই মানে থাকাবিলাক হিন্দু জানা নাইননি এইটি মান
অ
গুচায়ে গ'ল শ্বিলঙত এনেকা নাই নাই মানে খ্ৰীষ্টিয়ান বিলাক বেছি আছে যেনেকা হয় নহলে সমানে আছে ইয়াতে অলপ বেছি হয় ন হিন্দু বিলাক বছি ওলায়ৰ জাগাব বিলাকে নাথাকে আৰু স্কে খোজ কাঢ়ি বাৰে সেইে মন নালাগে আৰু এতে বেছি মনে মানুহ মান গৰম এ গৰম থাকে ঘটে গৰমৰ মাজত মানুহচচ মাজে মাজত পচিনা পচিনাত ভাল ন লাগে আৰু সেইকাৰণে
লৈ আহিলোঁ মানে কি মানে কি আহ মানে তোমাৰ কি ভাল হয়‌ কি তিয়হাৰ কি মানে
অ অ মানে কি খ্ৰীষ্টমাছৰ লাগৈ মইতো
অ খ্ৰীচম তুমি খ্ৰীচমাছ টাইম কি কৰা কোৱা কিবা
কি কম আও খাবলৈহে ভাল লাগে আৰু
তুমি খ্ৰীষ্টমছ ঘৰত যায় না ইয়াতে থাকা
অ মানে ঘৰে যাও কিন্তু এবাৰ নাযাও বুলি ভাবিছো ইয়াতে এবাৰ মই ভাবিছো এবাৰ চাগে শ্বিলং যাওঁ নেকি মানে মোৰ ফ্ৰেণ্ডৰ লগত মিজোৰাম যোৱা কথা আছে খ্ৰীষ্টমাছৰ টাইমত।
এই শ্বিলঙৰ খ্ৰীষ্টমাছ একদম ভাল হয় মানে কি হ'ব পাৰে শ্বিলং খ্ৰীষ্টমাছ টো তুমিও চাবা পৰা ফোনত এইকেইটা লাইট
আছে শ্বিলঙৰ খ্ৰীষ্টমাছ।
অহ আৰে কি ইমান এই জাগা খনে ভাল আছে ট্ৰেফিক কৰ মানে ইমান নহয় কিছু ঠিকেই হয় মানে হয় অলপ চলপ ত সবই জেগাই। লেকিন ইমানো নহয় আছত পি বি আছে ন তুমি পুলিছ বজা যোনটো কয় পুৰা লাইট ফুল লগা দিয়েয ৰাস্তা খনৰ ইয়াৰ বছৰতো তোমাৰ এঞ্জেল থিম আছিল। ৰাছ য'ত আই লাভ ইউ লিখা আছে আও ইয়াতে মানে দুয়োটা পুতলা ৰাখি দিছিল আৰু এঞ্জেলৰ ডাঙৰ ডাঙৰ
অ অ
ডাঙৰ ডাঙৰ এঞ্জেলৰ পুতলাটো ফেৰি এঞ্জেলৰ পুতলা ডাঙৰ ডাঙৰ ৰাস্তাত ৰাখি দিছিল এ ডেকৰেচন বহুত ভাল এনেকা ৰাস্ত ৰাস্তাত লাগা থৈছিল। ৰাস্তাতনো পুৰা লাইট লাগা থৈছিল, তোমাৰ পুৰা শ্বিলঙতে পুৰা লাইট লাগা গভাৰমেনটো পুৰা লাইট লাগা দে গিৰ্জা ঘৰ আছে গিৰ্জা ঘৰতো পুৰা লাইট লাগা দে, ঘূৰিব কাৰণে ভাল আৰু অলপমান ভাল লাগে, পিছত ঠাণ্ডাবোৰত গৰম কাপ মানে এনে গৰম কাপোৰ পিন্ধিবলৈ আহে। লগৰাবেলা ঘূৰিব ভাল লাগে, লাষ্টত তোমাৰ কিচমাচৰ ৰাতি থাকে খ্ৰীষ্টমাছ বজাৰ মানে তুমি বাৰটাত যোৱা মানে মানুহবোৰ পুৰা জমা গেদাজ, মানুহবোৰ জমা থাকিব, গানা গাই থাকিব মানে ৰাস্তা আগতেতো কি আছিল গাড়ী যাৱা বনাই আছিল না তেতিয়া অলপ ৰাস্তা বেয়া আছিল আৰু এতিয়াতো মানে অলপ ৰাস্তাখন খালী খালী হৈ গ'নাওতে, এতিয়া মানে কি হ'ল যেতিয়া নিউ ইয়াৰ টাইমত এনেকা কৰিছিল, খ্ৰীষ্টমাছ টাইমত কৰে আৰু কি তোমাৰ ৰাস্তাবোৰ পুৰা খালী থাকে ত' মানুহবোৰ পুৰা জমা হয় ইয়াৰ আগতে পিছত স্পিকাৰ আনে কি আনে পিছত ৰাস্তাবোৰে গানা আ, চবেই মিলি পেলাই নাচে গানা ত' অলপমান মা জেনেকা বাৰটা বাজিলে তি কৰে, নিউ অৰ টাইমতে ফৰেনাৰ আহি পেলাই নাচে, কি কৰে অলপমান মিলি জুলি গা-গানা গায়, নাচে মানুহ একদম নালাগে আৰু ৰাতিৰ বাৰটা বাজিছে কবলৈ এনেকা
কি কয় এইটো তুমি তাত তাৰপাছত এনেকে চাৰ্জত যোৱা নেকি ৰাতি?
অ' মানে চাৰ্চত মানে চাৰ্চটো মানে ৰাতি লাগে খোলা নাথাকে তাতে মানে। আ, তোমাৰ খ্ৰীষ্টমাছৰ খোলা থাকে লেকিন এনে অ' বন্ধ হোৱাটো তোমাৰ নটা নহ'লে চাৰে নটা ন-নহ'লে দহটা লাগে বন হৈ যায় আৰু মানে দহটাৰ আগত লাগে নাথাকে আৰু গেইটবিলাক
অ' ত' চবেই যাব পাৰে ন'?
অ' চবেই যাব পাৰে এইটো কোনো মনা নয়নে কোনে যাব পাৰে কোনে যাব নাৰে, চবেই যাব পাৰে। ভালে হ'ল চাৰ্জত তুমি কুইট ডেক'ৰেচন কৰি ভাল পোৱা, চাবা কাৰণে ভাল লাগে আৰু ঘূৰিব কাৰণে ভাল লাগে। তাৰছত বাহিৰৰপৰা ইমান মানুহবিলাক ঘূৰিব আহে
তাৰ তাৰাছত এনেকা স্নেকছবোৰৰ ষ্টল খোলে নে নাই তাত? মানে এনেকে খাবলৈ।
খুলে খুলে খুলে বহুত জাগা খুলে, মানে তোমাৰ এটা কাৰ্ণিবল ইচ্ছা হয় আৰু মানে কিবা আ, কিবা ষ্টলছবিলাক দিব আহে মানুহবিলাক বহুত খ্ৰীষ্টমাছ টাইমত।
উম, ৱাৰ্ছ লেকো চাইছোঁ ধুনীয়া আছে, তাতো চেৰি ব্লচমো হয় ন'? তততো বহুত মজা লাগিছে চাগে তাত থাকি?
উম, চেৰি ব্লচম চেৰি ব্লচম ফেষ্টিভেল মানে বছৰে একবাৰ মনাই, ঠাণ্ডা মাহতে মনাই, নৱেম্বৰ ডিচেম্বৰ মাহত।
চেৰিব্লচম
যাই চলে একবাৰ। মানে টিকেটবোৰ দামেই থাকে না, দুই হাজাৰ, তিন হাজাৰ, চাৰি হাজাৰ এনেকা আৰু তাৰছত লেকিন ভাল লাগে আ মিউজিক ফেষ্টিভেল নি চাই আৰু তোমাৰ, যে কয় না শ্বিলং হয় মানে তোমাৰ ইণ্ডিয়াৰ পপছ আ, পপ কেপিটেল এনেকে কয় না ৰক
উ, ৰক কেপিটেল, ৰক কেপিটেল।
অ' তেতিয়া মানে কি হয় তোমাৰ, ইয়াতে তোমাৰ এ বিভেন ধৰা যেতাপ চাৰি বৈশম হে মানে হৈ থাকে মাজে মাজে কিবা কিবি কনচাৰ্টবিলাক এতাটো ঘটিতে হৈ আছে আগতেটো নাছ- ছিল শ্ৰীলংকাতে হৈ আছিল, আছে এতিয়া তোমাৰ চ কি বাৰে বিভেনে গায়ক দুনীয়া ভৰৰ গায়কবিলাক আহে, যেতিয়া গা- কিবা দাক্ৰিও আহিল আ একন নাহিল এনেকুৱা কৰি কৰি বো দুনীয়া ভৰৰ গায়ক বিলাক আহে আৰ দুুনীয়া ভৰত ডাঙৰ ডাঙৰ গায়কবিলাক আহে, আছো তেনেকুৱা অ কৰমানে কান্দি নিচানা হয় আৰ মাজে তাকত তোমাৰ থাকে ন আহ বিদেশত যেনেকে তোমাৰ কাৰ্ণিভল হ'ল মিউজিক কাৰ্নিভল কি নামৰ এইটো অ
গম পাইছো গম পাইছো অই ৰ ৰ ৰ ৰ এক ছেকেণ্ড এক ছেকেণ্ড ৰ, মই কৰি আছো ৰ।
অ ঠিক আছে ঠিয়াত অ, অ ঠিক আছে ঠিক আছে, অ হ'ব। উহু।